আহ শুনি
অঁ শুনিছা তুমি?
কক।
কি কৰি আছা?
কি কৰিম আৰু এনেই বহি আছো ৰব। ভাত চাত খাই অলপ ভাগৰ লাগিছে অকমান ৰেষ্ট লা আহ খোৱা লোৱা হৈ গ'ল আৰু।
উম আমাৰো কি কাম আৰু আমি ঘৰৰ গৃহিণী মানুহ খাও
সেইয়াই অ এই বনোৱা, সিজোৱা, খোৱা ধোৱা সেয়াই কাম আৰু বেলেগ কাম নাই আৰু।
কোনে কি খাব ভাগে ভাগে বনোৱা
সেয়াই আৰু।
তাকে আমাৰ আমাৰ চাকৰিটো বহুত ডাঙৰ দিয়া।
অ বহুত ডাঙৰ, দেউত তাকক দিব লাগিব বেলেগ, ল'ৰাক দিব লাগিব বেলেগ নিজে খাব লাগিব বেলেগ।
সেইটো, এ দেউতাকে আহিছে এ মানুহজনী আছে যে আৰু মোক বনাই দিব মজাকে আহিছে আৰু খাই বৈ যাব।
আৰু
সেইটোয়ে আমাৰ কিমান ডাঙৰ যে সিহঁতৰ চাকৰিতকে আমাৰ চাকৰিবোৰ ডাঙৰ।
সেয়াই তথাপিতোতো আমাৰ নাম নাই ন আমাৰ চাকৰিটো ডাঙৰ হলে
অ আমাৰ আমাৰতো নাম নোহোৱা চাকৰি। আমাৰতো নাম নোহোৱা চাকৰি যেতিয়া যেতিয়া দুদিন মান মানে আ নাথাকিবা তেতিয়া বুজি পাব অ মানুহজনীয়ে কষ্ট হয় দেই বহুত।
অ তেতিয়া বুজিব কিন্তু এতিয়া মানে দি থাক খিলে বুজি নাপায় সিহঁতে ক'ব কি কি কৰি থাকা দিনটো ঘৰত। অ তেনেকুৱাই কিন্তু এতিয়া অহাৰ লগে লগে যে ভাত কেইটামান বনাই দিলো। যেনেকে ন কিবা কিবি কৰি পেলাই হলেওতো ভাতকেইটা খালে ন। এইটো কিন্তু নাভাবে অ সেই এইটো নাভাবে কিন্তু। অ সেইয়াই কি কৰিম?
কি কবা কিছুমান মানুহে কৈ ৰবা এই হাউচ ৱাইফে ঘৰত থাকে কিনো কাম আছে?
অ কি কাম আছে অ খালি বনোৱা আৰু খোৱাহে।
অ ৰাতিপুৱা শোৱাৰ পৰা উঠা উঠি ভৰিখন মাটিত দিয়াৰ পৰা ৰাতি শোৱালৈকে
অ সেইয়াই কাম আমাৰ। খোৱা, লোৱা, ধোৱা বিলাকেই আৰু। লাগে ৰাতি টোপনি নামাৰা লাগে।
অ ল'ৰা -ছোৱালীক পঢ়াত চকু দিয়া
অ এইয়াই এইটো হে হ'ব নোৱাৰে সেইবিলাক মানে একদম চকু দুটা ৰাতি নমোজালৈকে আপোনাৰ কাম শেষ নহয় আৰু।
অ।
উম।
কৰিবই লাগিব আৰু নিজৰ ফেমিলিটোক কি কৰিবা?
কোনেনো কৰি দিব আৰু কৰিবই লাগিব জীয়াই থকা লৈকে কৰি থাকিম খাই থাকিম চলি থাকিম আৰু।
অ।
তাৰে পিছতো পিছত আৰু উম তেতিয়া আৰু বেলেগ আৰু। উম। বাকী এতিয়া কি আপুনি নাযায় মানে ওলাই?
অ আজি কেনচেল হল, হেৰি এই কিবা এটা সন্ধিয়া কিবা এটা ভাবিছিলো সেইটো আজি কেনচেল কৰা হৈছে বাৰু চবে আলোচনা কৰি। তালে যাম মিটিং আছে। অ এতিয়া কেনচেল কৰিছো পৰহি হ'ব চাগে।
অ মানে মংগলবাৰ টোলৈ।
অ তাৰমানে নামঘৰত আমাৰ মিটিং এখন হৈ আছে আইসকলে এতিয়াও অহাই নাই ঘৰলে। তাৰপিছত সেই তলৰ কিছুমান মানুহ আছে ঘৰলৈ গৈ আকৌ ইয়াত উঠি আহিব নোৱাৰিব বয়সস্থ মানুহ উম ক'তনো পাঁচটা ছটাত আহি পাবহি এতিয়া ঘৰলে যোৱাই নাই সেইকাৰণে আৰু দেউতাই বোলে মা এনেও অহা কথা আছে মানে দেউতা আমাৰ ননদ জনী উম তাইও বোলে গৰম বন্ধ চন্ধ দিছে তাইও আহো আহো কৰি আছে আহ আহক দে যদি আহি পায় এতিয়া মানে ভগৱানৰ ওচৰত অৰ্পণ কৰিলো যেতিয়া এতিয়া আৰু হেৰি হ'ব
ঠিক আছে আহি লওঁক একেলগে কৰিলে অলপ ভালো হ'ব বাৰটো মানে পিছাই দিলে মঙগলবাৰ হ'ব ভালো হ'ব হব দিয়ক ইমান আৰু এইবিলাক কৰা কাম বিলাক অলপমান বাৰটো ভাল হলেও ভাল লাগে বাৰু
অঁ তোমালোক গৰম বন্ধতো ফুৰিব যাবা চাগে ক'ত যাবা
গৰম বন্ধত ফুৰিব মানে প্ৰথমটো গাঁৱতে যাব লাগিব বুলি ভাবিছো মানে গাঁৱত শাহুমাৰ বেমাৰ অঁ গাঁৱত শিউমাৰ বেমাৰ হৈ আছে বুলি কৈছে সদায় ফোন কৰি মাতি আছে। এতিয়া কি হয় এইবিলাক গা। যাবই লাগিব মানে ব মানে প্ৰথমতে হ'ল। পাথৰ পেটৰ বিষ সদায় পেটৰ বিষ কান্দি থাকে। নেৰে চিঞৰি থাকে মানে বিষত তেনেকুৱা হ'ল তাৰপিছত। ডক্টৰ দেখালে দেখাই পেলে কিবা কিবি পৰিক্ষা কৰিব দিলে পৰিক্ষা‌ চৰিক্ষা আল্ট্ৰাচাউণ্ড। ভালে যেন কৰি মানে ডক্টৰ। ডক্টৰে লাষ্টত কলে যে পাথৰ হোৱা নাই ফেটি লিভাৰ হে হ'ল। আকৌ এতিয়া ফেটি এতিয়া ফেটি লিভাৰৰ কাৰণেও পেটৰ বিষ হৈ থাকে। আৰু প্ৰেছাৰ বহুত মানুহৰ গেষ্ট্ৰিকো বহুত মানে বহুত তামোল। খাই যে গাঁৱৰ মানুহতো জানেহে কিমান তামোল খাই। খাই অঁ মানে কি হ'ল ৰাতি টোপনি। টুপনিৰ পৰা উঠিও তামোল খুন্দি খাব ধৰে গম পাই। ইমানেই তামোল খায় অঁ ইমানেই। তামোল চামোল খাই খাই এতিয়া মানে কি হ'ল, মেডিকেল দেখাই অকনমান ভাল পাইছে আকৌ এতিয়া মাজে মাজে মানে। জ্বৰ উঠি থাকে জ্বৰ গাৰ বিষ এইবিলাক হৈ থাকে মানে সেই। এতিয়া তাকে ফোন কৰি মাতি আছে। কেতিয়া আহিবি কেতিয়া আহিবি গৰম বন্ধ দিলে নে নাই মই কৈছোঁ গৰম বন্ধ। দিয়াই নাই ৰ'ব বুলি কৈছোঁ গৰম মানুহ দিলে যাম। অঁ গৰম বন্ধ দিয়াৰ দিনাই গুচি আহিবি বোলে সেনেকে কয়। তাৰপিছত মই গৰম বন্ধ দিয়াই দিনাই কেনেকে যাম। যাম দিয়ক আৰু বোলো।
সি ভাল পায় ন তাতে যায়।
যাই ভাল পাই মানে তাতে ঘুৰি ফুৰিব পাই, ন ৰাস্তাৰ কাষতে ঘৰ যে গাড়ী চাড়ী বিলাক। গাড়ী এনি টাইম আহি থাকে ওচৰতে মানে একেবাৰে দুকান। দোকান, ধাবা চাবা বিলাক আছে অলপমান ভাল পায় আৰু খোলা জেগা পাই যে। ভাল পাই কিন্তু ভাল পালেও আকৌ দেউতাক মাক দুইটাই থাকিব লাগিব মানে অকলে আহি থাকিব নোৱাৰে।
অঁহ অঁহ।
অকলে নাথাকে অকল বাপেকৰ লগতো নাথাকে মানে দুইটা থাকিব লাগিব তেতিয়াহে থাকিব। এহে এহে।
এই অকমান এতিয়া ল'ৰা ছোৱালী সেই গৰম বন্ধৰ দিনটোত। অকমান সিহঁতই নিজা নিজে বিচৰা মতে কিবা এটা কৰিব দিব লাগে।
কৰিব লাগে অ সেইয়াই তাতে উম।
খতিয়ে হওঁক কামৰে হওঁক বা কিবা সিহঁতৰটো মন যায় অকমান। খোলাকে খেলিবলৈ কিমানো পঢ়াৰ লগত ব্যস্ত থাকিব।
এতিয়া শ্বিলং তিলং যোৱা কথাটো মইতো বাৰু এইবিলাক সপোন দেখাই নাই। মানুহটো যদি মনে মনে ভাবি থৈছেও মোক তথাপিতো কোৱা নাই বাৰু। এইবিলাক এতিয়ালৈকে আৰু। এইবিলাক মই নাজানোঁ আৰু মইও সপোন দেখাই নাই আৰু লৈ যাৱ যে মোক।
অ।
উম। তাতেহে কৰি থাকে ল'ৰা বিলাকৰ লগ মতা বিলাকে, উম এতিয়া আমি আৰু
যাব মন যায় কি জানা শ্বিলঙৰ যে যিটো পৰিৱেশ সেইটো শ্বিলঙৰ পৰিৱেশটো চাবলৈ খুব ইচ্ছা আছে মোৰ।
খুব ইচ্ছা আছে অ যাব মন যায় অ অ চবেই কয়।
বুলি কয় চাপ চিকুণ তাকে বোলো গৈ পেলাই অলপ শিকি আহিম চোন, দেখিলেতো শিকিম কিবা এটা।
অ শিকি আহিম দেখি আহিম এ নেদেখা বস্তু এটা চাইও আহিম ন।
বস্তুবোৰ খাই য'ত
আমাৰ ইয়াতে, সেয়াই ইয়াতে পাই যি খাব মানে মু ত মানে কিবা পেকেটবিলাক খাব থুটো পেলাই দিব তাৰ তেনেকে কৰি এইবিলাক ৰাস্তা-চাস্তাবিলাক বেয়া কৰি পেলাই ন, য'তে ত'তে নোৱাৰে কিন্তু এইবিলাক
মানুহবিলাকে কিয় বুজি নাপায় জানো।
এয়াই। এ চবে বুজি নাপায় যে আৰু।
নাপায়-নাপায় তুমি চাফা কৰিলে কি হব তোমালোকৰ ঘৰত ধৰা-ধৰা চা পাঁচজন মানুহ আছে, তাৰে তিনিজন চাফা আৰু দুজনে বুজি নাপায়। সেই একেটাই কথা হব আৰু, সেইকাৰণে চব সজাগ হব লাগিব আমাৰ পৰিৱেশ টোলৈ গম পাইছা।
মানে ইমানবিলাক গছ ৰুলো এতিয়া গছ কেইডালত পানী-চানী কোনোবাই দিছে নে নাই অকন মাটিৰ গুৰতো খুচৰি দিছ যেনে নাই সেইবিলাক চোৱা চিতাও মানুহ নাই।
না চাইছো চাফা কৰিছো
পদক্ষেপ ভাল ল'ব লাগে ন।
এতিয়া মানে আৰু কি আহ সেয়াই তাকি আৰু কৰিব দিয়ক যোনে কৰে আৰু আৰু নাই বহুত মানুহ আছেও তেনেকুৱা মানে ৰাস্তাৰ গছ-গছনি বিলাকো সিহঁতে চফা-চফা কৰি পানী-চানী দিয়ে মই দেখিছো নহয় কেতিয়াবা। এই মানে ওলাই গ'লে দেখা পাও নহয়। বহুত ধুনীয়াকে চাফা-চাফা কৰি ৰাখে এই মানে ৰাস্তাৰ কাষত যে ফুট-ফাট এইবিলাক দিয়া
অ এতিয়া কলাক্ষেত্ৰৰ ভিতৰত সোমালে কিমান ভাল লাগে। তাৰে মানুহ আছে যে স্পেচিয়েলি মানুহ ৰাখিছে।
আছে অ-অ সিহঁতে পুৰা দৰমহা দি মানুহে ৰাখিছে মানুহে কৰি থাকে অ। অঁ।
চব চাফ-চাফাই হৈ থাকে তেনেকে আমাৰ ৰাস্তাবিলাকো হলে ভাল লাগিব।
উম তেনে হলে ভাল আৰু। মানুহবিলাক আজি দুটাই যদি চাফা কৰে আকৌ দুটাই আকৌ লেতেৰা কৰি থৈ যাব। মানুহবিলাকে বুজি নাপায় নহয় একো।
সেইটোৱেই দুদিনৰ কাৰণে আৰু আমাৰ ইয়াতে কি হয় দুদিনমান কোনোবা। বিশেষ মানুহ আহিব বুলি। ৰাস্তা-চাস্তা ধুনীয়া পৰে আৰু তাৰপিছত আৰু মানুহো আহি গল।
আহ ৰাস্তাও শেষ।
সেই তেনেকুৱা হয়।
তেই দি উম আচলতে মানুহবিলাকে বুজি নাপায় খালি নিজৰটোহে চিনি পায়। আনৰ বিলাকৰ কথা একো বুজি নাপায়।
নাপায় এয়া পৰিৱেশ এই সেইটোৱেই আৰু আমি চব আমি মুঠতে মানুহেই দুখী মই ক'বলৈ গ'লে লেতেৰা আৱৰ্জনা, গছ কটা, গৰা খহনীয়া চব আঁৰত মানুহে আছে মানুহে কৰে এইবোৰ। এতিয়া প্ৰকৃতিয়ে যিটো কৰে সেইটো বাৰু কোনেও ৰোধ কৰিব নোৱাৰে প্ৰকৃতি খ ওপৰতো কোনো যাব নোৱাৰে বোলে বানপানী হল, কিবা হল, কিন্তু মানুহে যিখিনি কৰিব পাৰে নিজে সেই
কৰিব লাগে কৰিব লাগে যিখিনি পাৰে কেনে কৰিব লাগে আৰু মানে নিজে নকৰা বেলেগক দেখো কৰ আৰু। সনেকুৱা আৰু অঁ
তাকে এইবিলাক কথা পাতিলে শেষে নহয় আৰু দিয়া।
সেইটোয়ে নাই। ঠিক আছে আহ হৈছে আহ ঠিক আছে দিয়া হ'ব দিয়া।
আঁ অঁহ।